কৰি আছা?
শুনিছা?
অ শুনিছো। কি কৰি আছা?
অ মই এনেই এই মাত্ৰ ভাত খাই উঠিলো ৰ'বা। তুমি খালা?
নাই খোৱা ৰ'বা। আজি পিছে কি বনাইছিল তোমালোকৰ?
অ, এয়া আজি আৰু বেছি ইমান বনোৱা নাই ৰবা। আলু ভাজি আৰু এ এখন চাটনি আৰু দালি ভাত। এ বনাইছিল ৰবা।
হয়, হয়।
পাছে, তুমি ব্যস্ত আছিলা নেকি?
নাই নাই কোৱা। নাই দিয়া।
অ, এই আজি জীৱনৰ লক্ষ্যৰ ওপৰতে অলপ কথা পাতো বুলি ভাবিলো তোমাৰ লগত?
হয় হয় পাৰি, পোৱাটো সুন্দৰ এটা বিষয় লৈছা তুমি।
হয়। এ
পিছে তোমাৰ জীৱনৰ লক্ষ্য আচলতে মই ভাবো প্ৰত্যেকৰে জীৱনত লক্ষ্য থাকিব লাগে। লক্ষ্য নহলে হয়টো আমি সে আমাৰ জীৱনটো যেন আধৰুৱা যে আমি বহুত পিছ পৰি আছো অলপ। হয়, হয়তো আমাক আগুৱাই লৈ যায়। তুমি কি ভাবা?
হয়, ময়ো এইটোৱে ভাবো আমাৰ জীৱনত লক্ষ্য থাকিব লাগে। এ লক্ষ্য থাকিলে আমাৰ জী জীৱনটো ভৱিষ্যতটো আমাৰ ভাল হ'ব পিছলৈকে। আমি এহটা সুন্দৰ ভৱিষ্যত দেখিবলৈ পাম। পাছে এনে তোমাৰ জীৱনৰ লক্ষ্য কি নো?
হয়। সেনেকুৱা আকৌ ক'বলৈ গ'লেতো জীৱনৰ লক্ষ্য বহুতখিনিয়ে আছিল বাৰু। বাৰু এতিয়া মই বিবাহিত। যেন এনেকুৱা হৈছে যেন সেই লক্ষ্য বোৰ যেন এতিয়া নোহোৱা হৈ গৈছে যেন এতিয়া বেলেগ লক্ষ্য কয় যেন মোৰ ল'ৰাটো পঢ়ি শুনি ভাল হওঁক বা মোৰ মানুহজনৰ ভাল হওঁক। সেনেক কোৱা যেন নিজৰ প্ৰতি সেই হেৰিটো নোহোৱা হৈ গৈছে, কাৰণ মই এতিয়া তিনিজন আমি তিনিটা পৰিয়ালৰ পাঁচজন মই তিনিজন মানুহ আমি আমি পৰিয়ালত তিনিজন মানুহ যেন সিহঁতৰহে বেছিকে গুৰুত্ব দি দিছে যে, মোৰ ল'ৰাটো ভাল হওক। পঢ়ি শুনি ভাল মানুহক হওক। মোৰ সেইহে যেন লক্ষ্য হৈছে তেনেকুৱা হয়। তুমি কি ভাবা পিছে?
হয় হয়। এতিয়া মানে আৰু বিয়া বাৰু পাতি এনেকুৱা তাত নিজৰ যোনটো মানে সপোন থাকে সেইটো সপোনটো পুৰা পূৰণ কৰিব নোৱাৰা হৈ গৈছে। মানুহবোৰে এ যোনবোৰ মানে বিয়া কৰিছে আৰু সিহঁতৰ মানে যিমান পাৰো আমি এ যিমান পাৰো আমাৰ এটা জীৱনৰ লক্ষ্য ৰাখিব লাগে। এনে আপোনাৰ আগতে আছিলে নে লক্ষ্য?
হয় হয় আছিলে। সেনেকুৱাকে বাৰু মই বহুত ট্ৰেইনিঙো দিছিলোঁ। মোৰ নাৰ্ছত যোৱাৰ বৰ ইচ্ছা আছিলে। হয়তো যিয়ে নহওক হয়তো এনেকুৱা হয় যেন মন থাকিলেও হয়তো ভগ দাতাই দিলেও বিদাতাই নিদিয়ে একাষৰ কথাই আছে। হয়তো পিছ পৰি থাকিলোঁ। হয়তো কোনোবাখিনিত হয়তো মই যোগ্য নাছিলোঁ, তেনেকুৱা হান ভাৱ হয়। এতিয়া যেন সেইবোৰ নোহোৱা হৈ গৈছে, এতিয়া যেন পৰিয়ালৰ মাজতে বেলেগ গৃহণী গৃহণী এতিয়া এনেকা হাউচ ৱাইফ সেনেকুৱা হন হৈ গৈছে। যেন ল'ৰা আৰু মানুহজনৰ হে লক্ষ্যটোৰ প্ৰতি বেছি গুৰুত্ব দিছো তেনেকুৱা লাগে। পিছে তোমাৰ জীৱনৰ লক্ষ্য আছেনে?
আছে আছে এয়া মোৰ মই মানে এজন ভাল শিক্ষক হব হব খোজো মানে, মোৰ লক্ষ্য এইটোয়ে জীৱনৰ। এজন মানে শ শিক্ষক হয় মানে যোনবোৰ ছাত্ৰ ছাত্রী মানে ভাল শিক্ষা পোৱা নাই সিহঁতৰ মানে শিক্ষা দিব খুজিছো অ বিনা বিয়াত বা যোনবোৰ এনেকুৱা মই বহুতো দেখিছো, ফুটপাথত এনেকুৱা থাকে সেইবোৰক মই মানে পঢ়াব সুধিছো এনেকুৱা মানে আমাৰ শিকা এ শিক্ষক হ'ব খুজিছো মানে, শিক্ষা দিব খুজিছো আৰু।
হয় হয়। তোমাৰ জীৱনৰ লক্ষ্যটো শুনি ভাল লাগিল দেই। মই মই এইটো আশা কৰিছো যে তোমাৰ জীৱনত যে লক্ষ্য তুমি উপনীত হোৱা মই তাৰতে ভগৱানৰ ওচনত প্ৰাৰ্থনা জনাইছোঁ। আচলতে লক্ষ্য নহ'লে যেন আমি আগবাঢ়ি যাব নোৱাৰো। সেনেকুৱান ধৰণৰ হৈ পৰিছে। মোৰো মানে পিছে লক্ষ্য আছিল যেন তেতিয়া নোহোৱা হৈ গৈছে। ভাবি আছো যেন লৰাৰ পৰা হলেও জীৱনত লক্ষ্য কিছুবোৰ কৰিম। ভগৱানৰ আশীৰ্বাদ যদি ভগৱানে কৰে আৰু।
হয় হয় পাছে অ চেষ্টা কৰিব পাৰা তুমি। এতিয়াও আৰু তোমাৰ লগত সময় আছে যিহেতু নিজৰ লক্ষ্য প্ৰতি কিবা নহলেও কিবা লক্ষ্য এটা নিজৰ জীৱনৰ বা ভৱিষ্যতৰ বাবে লক্ষ্য এটা কৰা ভাল আৰু উচিত। আৰু লক্ষ্য মানুহে সাধাৰণতে অধিক অধিক সফল হয় ন? এ এতিয়া তুমি লক্ষ্য এটা ৰাখিলো কৰিবা
হয় হয় আচলতে মই সেইটো হয় যে হাজাৰ ব্যস্ততাৰ মাজতো যেন নিজক নিজৰ লক্ষ্যত উপনীত হ'ব পাৰি। কষ্টৰ ফল সদায় মিঠা বুলি একাষাৰ কথা আছে, মোৰো যেন এতিয়া এনে কোৱা হৈছে যেন ল'ৰাটো সৰু আছে তাৰ ওপৰত বেছি গুৰুত তিয়া দি আছো, মই ভাবো চেষ্টা কৰিলে হয়তো ময়ো উপনীত হ'ম। মই সেনেকুৱাকে ভাবো আচলতে সকলোৱে তুমি কি কৰিব লাগে, চেষ্টা কৰিব লাগে চেষ্টা সাধ্যয় একো নাই, নে কি কোৱা তুমি?
হয় হয়, আমি যিমান পাৰো সিমান চেষ্টা কৰিব লাগে। ময়ো এতিয়া এজন ভাল শিক্ষক হবলৈ বহুত চেষ্টা কৰি আছো, বা যিমান পাৰো মই সিমান পঢ়া শুনাতো অ এ কৰি আছো বহুতো পঢ়া শুনাৰ মানে দৰ কাৰ কৰিছে শিক্ষক এজন হবলৈ, মই সেয়ে মানে চেষ্টা কৰি গৈ আছো। জীৱনত যিমান পাৰিছো আৰু।
হয় হয় হয়। আচলতে সেইটোৱে, তাৰমানে কেনেকুৱা হয় লক্ষ্য থাকিলে মানুহজন সফল হয়, তেনেকুৱা আন ধৰণৰ লক্ষণ হ'লে যেন একোৱে নাই। পিছে অঁ পিছত কেনেকুৱা হৈ আছে তোমাৰ যোনটো লক্ষত উপনীত হৈছা যেন শিক্ষক শিক্ষক শিক্ষয়িত্ৰীৰ হবা। অঁ, ভাল লাগিছে তোমাৰ হেৰিতো তোমাৰ। কথাবোৰ ভাল লাগিছে যে তুমি যেনেকুৱা ধৰণৰ ভাবিছা তেনেকুৱা সেই ভাব বোৰ ভাল লাগিছে। আচলতে সেনেকুৱাকে সকলোৰে লক্ষ্য থাকিলে বা সকলোৰে মনোভাৱ বিলাক একে হলে হয়তো অসমখন বহুত আগুৱাই যাব বুলি মই ভাবো, তুমি কি ভাবা?
হয়, মই সেইটোৱে ভাবো যে গোটেই যদি অসমখনৰ মানুহৰ লক্ষ্য থাকেতে যি অ ভৱিষ্যতত মানুহবোৰে ভাল এদিন হলেও এদিন ভাল স ফল এটা পাব, সেয়হে গোটেইবোৰ মানুহৰ যিমান পাৰো এই থকাটো ভাল হয়।
হয় হয়, আৰু পিছে এটা কথা লক্ষ্য পূৰণ কৰিবলৈ আচলতে ধৈৰ্য লাগিব। পৰিশ্ৰম কৰিব লাগে কষ্ট কৰিব লাগিব মই সেইটো ভাবো, তুমি কি ভাবা?
হয় হয় এইটোতো হয়ে আপুনি এইটো ঠিক কথা হলে, যে কিবা এটা পূৰণ কৰিবলৈ ধৈৰ্য লাগিব। সেইটো কাৰণ বহুতৰে ধৈৰ্য নাথাকে ন, বহুতে এনেকুৱা থাকে ধৰা আজি পঢ়ি আছে পঢ়ি আছে। তাৰ পিছ দিনা আৰু কব যে নাই আজি নপঢ়ো, এইটো এনেকুৱা কৰিলে ত ল একো সফল নাপাব সিহঁতে মানে, এ যিমান সেইবাবে যিমান মানে লক্ষটোৰ প্ৰতি এটা মানে এটা ভাল কৰি মানে এটা সঠিক হেৰি কৰি কেনেহে মানে লক্ষ্যটোৰ প্ৰতি সিহঁতে হেৰি কৰিব লাগে। কাম কৰি যাব লাগে, যিমান মানে লক্ষ্যটো যদি ইমানে ভাল পায় আৰু।
হয় হয় তুমি সুন্দৰ কথা কৈছা, আৰু এনেকুৱা মোৰ মনৰ ভাৱ হয় যেন আগত এতিয়া আমাৰ মা দেউতা দেউতা আমাৰ ঘৰত তিনিটা ছোৱালী আমাৰ ল'ৰা নাই। আমাৰ দেউতাই অকলে ইনকাম কৰি পেলাই যেন আমাক তিনিওটাকে যেন ইমানখিনি উন্নত কৰিব পৰা নাই যেন আমাৰ আৰ্থিক সুবিধা বহুত বেয়া। সেই আৰ্থিক সুবিধাৰ কাৰানেও যেন আমি পিছ পৰি গৈছো মোৰ তেনেকুৱা ভাৱ হয়, তুমি কি কোৱা?
হয় হয় হয় ময়ো এনেকা বহুত তোৰ মানে অ পৰিয়ালৰ হেৰি দেখিছো ছাত্ৰ ছাত, তে তেনেকুৱা মানে টকা দিব নোৱাৰাৰ ফলত বহুত তেনেকুৱা মানে, বহুত আহ প পঢ়া শুনাত পিছ পৰি গৈছে বা বহুতৰ লক্ষণ নোহোৱা হৈ গৈছে। বহুতে এনেই মানে কাম কৰি খাই থাকিব লগা যে বহুতৰ মানে এনেকুৱা ভৱিষ্যতটোত, লক্ষ্য নথকাই হৈ গৈছে মই এনেকুৱা বহুত দেখিছো বা শুনিছো। কিন্তু এতিয়া মই যিমান পাৰিছো, মা দেউতাৰ সহায় লৈ অ নিজেও মই অলপ এতিয়া, গমে পোৱা যে আজিকালি সামাজিক মাধ্যম বা ইন্টাৰনেটৰ যোগেদিও কাম কৰিব পাৰি। মই সেনেকে হলেও মানে এতিয়া মোৰ নিজৰ লক্ষ্যটোৰ প্ৰতি এটা, সঠিক হেই কৰি কেনে মানে যিমান পাৰোছো মই লক্ষ্যটো সফল কৰিব চেষ্টা কৰি আছো আৰু,
হয় হয়। পিছে তোমাক এটা কথা সুধো সকলোৰে লক্ষ্য একে হোৱা উচিত নে তুমি কি ভাবা?
নাই মইতো এইটোয়ে ভাবো যে সকলোৰে সকলোৰে লক্ষ্য, টো একে হোৱা উচিত নহয় একদমেই সটো নহয় যে এতিয়া ধৰা মইে ভাবিছো যে মই এজনি, শ হ শিক্ষক হম বা আপুনিতো ভবা নাইয় নহয় আপুনি যে এজন শী, শিক্ষক হ'ব আপুনি এতিয়া আ নাৰ্ছ হম বুলি ভাবিছিলে। তেনেকৈ বেলেগে আৰু ড্ক্তৰৰ যদি, চবে যদি এটা হেৰিতে হৈ যায় সবেই ধৰা মই যেনেকে শিক্ষক হম। শিক্ষক হম বুলি ভাবিছো সবেই যদি শিক্ষকে হয় তেতিয়া কি লাভ হব অ। অকল জ্ঞানৰে প্ৰয়োজন নহয় নহয়। গোটেই পৃথিৱীখনত বহুতো যেনেকৈ ডক্তৰৰ প্ৰয়োজন বা এখন, এটা ভাল আহ পুলিচত আয়ে, পুলিচ অফিচাৰৰ প্ৰয়োজন বা এজন নাৰ্চৰ প্ৰয়োজন এক বহুতৰ প্ৰয়োজন সেয়ে, একে সবৰে ভব উ লক্ষ্যটো একে হোৱা উচিত নহয় বুলি ভাবো মই,
হয় হয় তুমি একদম ঠিক কথা কৈছা আৰু আমাৰ গাঁও অঞ্চলত এনেকুৱা হয়, যেনে তেওঁলোকৰ ঘৰত ল'ৰা নাই ছোৱালীকেইজনী বাহিৰত পঢ়িব গৈছে কি বা কৰিছে কি কৰা নাই, তেনেকুৱা ধৰণৰ মানসিক চিন্তাও যেন, কিছুমান মাক দেউতাকে যেন ছোৱালীজনীক, ওলাই যাব নিদিয়ে। যেন পিছুৱাই ৰৈ যায়, সেইকাৰণেও কিন্তু আমাৰ সমাজত কিছুমান ল'ৰা ছোৱালী বহুত পিছ পৰি আছে। তুমি কি ভাবা?
হয় হয়। ময়ো এইটোৱেই ভাবো যে, মই বহুত এনেকুৱা দেখিছো মানে, আ গাঁৱৰ চাইদৰ, বুলি নহয়, চহৰতো চহৰতো মই এনেকুৱা দেখিছো, যোনবোৰ মাক দেউতাকে মানে ছোৱালী, বিশেষকৈ ছোৱালীবোৰক আৰু মানে পঢ়িব নিদিয়ে, সিহঁত মানে বেয়া হৈ যাব, বাহিৰত যদি পঢ়ে, বাহিৰত যাই কৰিলে কি ঠিক যদি বেয়া হৈ গ'ল। লগ পাই সিহঁতে বেয়া হৈ যায়, কিবা বেয়া ধান্দা আহে, এইবোৰ এইবোৰ মানে ভাবি কিনি সিহত, মানে অ' নিজৰ ছোৱালীক মানে পঢ়া শুনাত আগ, বৰুৱাই নিদিয়ে, সিহঁতে ঘৰৰ কামৰ সৈতে সিহঁতক ব্যস্ত কৰি ৰাখি থৈ দিয়ে, এইবোৰ মানে, ভাল কথা নহয়, একদম আমাৰ সমাজৰ বাবে।
হয় হয়, মই ভাবো যে, হয় মই ভাবো যে, হেৰি তুমি ঠিক কথাই কৈছা। মই ভাবো যে, বেয়াবোৰ আমি আঁতৰাই ভাল বোৰ আমি আঁকোৱালি ল'ব লাগে, আৰু বাহিৰা মানুহেতো বহুতে বহুত ক'ব, এই বুলি কি আমি পিছৰ পৰি ৰম নেকি, আমাৰ জীৱনৰ লক্ষ্যতো, আমি হেৰুৱাই পেলাম নেকি? তেনেকুৱা নহয়, মই ভাবো আচলতে, জীৱনৰ লক্ষ্যটোত উপনীত হ'বলৈ হ'লে আমি, মনতটো সঠিক কৰিব লাগে আৰু মা দেউতা আমাৰ ঘৰখন তাৰমানে এনেকুৱা, ঘৰখনো ঠিকেই থাকিব লাগিব। ওচৰ চুবুৰীয়া যি কয় তাকে কওঁক, ছোৱালীজনী অকলে ওলাই গ'লে কাষৰ মানুহে, ক'ব পাই ক'ত গ'ল একলাই সেইবিলাক নহয়, সেই সেইবিলাকৰ উত্তৰ মাক দেউতাকে নিজেই দিব পাৰিব লাগিব। মই ভাবো আৰু, আজিকালি সমাজত কিন্তু তেনেকুৱা কথা কিছুমান চলি আছে, নে কি কোৱা তুমি?
হয় হয়, এইটোতো হয়েই, যিমান পাৰা আজি ফাৰ্ষ্ট চাবা যে মা দেউতা কোন থাকে ন কিছুমানে যে ছোৱালীটোক মানে যিমান পাৰি সিহঁতে তলত থৈ দিয়ে, তল পেলাই থৈ দিয়ে, পুতেকটোক মানে ভাল লৰাজনক সিহঁতে যিমান পাৰে ওপৰত পেলাই দিয়ে, ল'ৰা হয় ইহে খুৱাব পাৰিব, ছোৱালীজনিক খুৱাব নোৱাৰিব। এইবোৰ ধাৰণা থাকিব নালাগে আৰু, যিমান পাৰে ছোৱালীৰ লক্ষ্যবোৰৰ যেনে হেই ল'ৰাবোৰৰ লক্ষ্যপূৰণ কৰিছে মাক দেউতাকবোৰে সহায় কৰে, সেনেকৈ ছোৱালীজনীৰো বা যোনবোৰ বেলেগ ছোৱালীও আছে, সিহঁতৰো মানে লক্ষ্যবোৰ পূৰণ কৰাত মাক দেউতাকৰ থাকিব লাগে। মই এইটোৱেই ভাবো, আৰু সেয়েই মই ভাবো যে
হয়, পিছে মই শেষত এটাই ক'ম তোমাক, কিন্তু আগৰ ধাৰণাবোৰৰ দৰে আজিকালি হৈ থকা নাই, আজিকালি ল'ৰা ছোৱালীবোৰ সমান হৈছে। মাক দেউতাকক বুজি পাইছে, মই ভাবো দেই, মোৰ মনৰ কথা কৈছো। আজিকালি যেন সকলো মাক দেউতাকেও বুজি পাইছে, আজিকালি হয়তো সেই কাৰণে কোনোবা ছোৱালী নাৰ্চ হৈছে, কোনোবা পুলিচত গৈছে, কোনোবা চি আৰ পি এফত গৈছে। উন্নতি হৈছে বুলি মই ভাবো, নে কি কোৱা তুমি?
হয় হয়, ময়ো সেইটোৱেই দেখিছো বা মই জানো ৱ আজিকালিৰ মানে যুগত বহুতো উন্নতি হৈছে ছোৱালীয়ে, যোনবোৰ ছোৱালীৰ ক্ষেত্ৰতে বহুত উন্নতি হোৱা দেখিছো মই, পাছে আজি বহুতো লক্ষ লক্ষ্যৰ বিষয়ে বহুতো মই আপোনাৰ পৰা জানিব পাৰিলো। মই আশা কৰোঁ আপুনি নিজৰ লক্ষ্য লক্ষ্যটোৰ প্ৰতি আপুনি আৰু চেষ্টা কৰি কেনে পিছলৈকে কৰিব পাৰে যিহেতু।
হয় হয় মইও তোমাক অভিনন্দন জনালো যে তুমিও তোমাৰ জীৱনৰ লক্ষ্যত উপনীত হোৱা আৰু তোমাৰ লগত কথা পাতি বহুত খিনি ভাল লাগিল তোমাৰ বিষ বিষয়ে জানিলোঁ তুমি মোৰ বিষয়ে জানিলা আশা কৰো তোমাৰো ভাল লাগিল নিশ্চয় মোৰ লগত কথা পাতি
হয় ভাল লাগিলে
অ হয় ঠিক আছে আকৌ লগ পাম। হয় ধন্যবাদ